পেছা
হয়, এনে বহি আছো, গৰম বহুত ন, ছাগে ন
উম, বহুত গৰম পৰিছে, ভাত খালানে?
উম, ভাত তোমাৰ ইমান জল্দি ভাত নাখাওঁ ন, চাহ খালো।
কি খালা চাহৰ লগত?
চাহৰ লগত ৰুটি খালোঁ, ৰুটি দি মাংস খালোঁ মুৰ্গী মাংস।
অ, আজি-আজি ক'তো যোৱাৰ কথা ভাবিছা নেকি?
আজিতো নাযাওঁ ত ইমান গৰম, ক'ত যাবা এই গৰমত? বাহিৰত গ'লে ছাল-তাল পুৰি যায়।
অ, বহুত গৰম পৰিছে আৰু অ, তুমি বোলে এচি লগালা, মই গম পালো। নতুনকে, কিমান পৰিছে এনে?
তোমাক কোনে ক'লে এচি লগোৱা বুলি?
মোৰ লগৰ এজনে ক'লে, আ তোমাৰ তাত গৈছিলে বোলে সেইদিনাখন, তাৰ পিছত এ দেখা পালে যে তুমি এচি লগাইছা বোলে, কিমান পৰিছা এনে এচি টো, মই ল'ম বুলি ভাবি আছিলো মানে। ইমান গৰম দেখা নাই।
এচি টো এনে ফ্লিপকাৰ্টত আছে থাৰ্টি ফৰ, থাৰ্টি থ্ৰী এনেকুৱা কিন্তু ই এ মাইত ল'লে হ'লে অলপ বেছি পৰে ন, চল্লিশ মান পৰি যায়, ই এ মাই-চি এ মাই পৰি।
অ, তুমি মানে ই এ মাইত-ই এই মাইত লৈছা নেকি? তাকে, এনে উম তাকেই ময়ো ভাবি আছো ল'ম বুলি কে, ফ্লিপকাৰ্টৰ পৰা লৈছা, অনলাইন ল'লে ভাল জানো? এনেই মই শুনি গতিকে, আ অফলাইনৰ পৰা ল'লে বেছি ভাল নেকি? মানে ধৰা হয় চাৰ্ভিচ এইটো দিয়ে আৰু। নহ'লে ধৰা এতিয়া অনলাইন পৰা ল'লা, চাৰ্ভিচ-চাৰ্ভিচ এইটো প্ৰব্লেম হয় ন?
উম, নহয় কোনে কৈছে ন? অনলাইন ল'লে তোমাৰ ভালে কমত পাই, অফলাইনতকে অনলাইনত বেছি কমত পাই। এতিয়া তোমাৰ অনলাইনৰ চাৰ্ভিচ ভাল। কোনে কৈছে বেয়া বুলি? বঢ়িয়া চাৰ্ভিচ এইটো টেন ইয়েছ উৱাৰেনটি। আছে
এতিয়া মানে কেনেকুৱা ধৰা মই ধৰা মই ললো ঠিক আছে অনলাইনৰ পৰা মই অৰ্ডাৰ দিলো এ এছি অ কি কয় আহ ইনষ্টেণ্ট আহি যায় চাগে আজিকাল দিন
একদিন লাগে
অ আজি কৰিলে তুমি কালি আহি যাব কাৰণ ডাঙৰ বস্তুটো ডাঙৰ ন ডাঙৰ ন ডাঙৰ গাড়ীত আহে নহয় নহয় সেইটো বেলেগ মানুহ মাতিব লাগে সিহঁতৰ কোম্পানীৰ অহাৰ পিছত সিহঁতে খুলি ছোলি দিব তোমাক দেখুৱাব কিন্তু পিছত আকৌ কোম্পানীত ফোন কৰিব লাগিব তুমি যোনটো কোম্পানীৰ পৰা লৈছা তুমি সেইটো কোম্পানী ফোন কৰিলে সিহঁতে আহি লগ লগাই দি যাব উ
মানে যেতিয়া অৰ্ডাৰটো আহি গ'ল নম্বৰ দি দিয়ে নেকি ডিলিভাৰি মানুহজনে
নম্বৰ নিদিয়ে নম্বৰ নিদিয়ে তুমি এইটো ক কোম্পানী যোনটো কোম্পানী বেচছ তুমি লাই তুমি এ তয়া মই এ তাৰ বদেছ লিছো ব্ৰছ বদেচৰ ফোন মাৰিলে হ'ল অফিচিয়েল নম্বৰত তাতে সিহঁক কৈ দিলে হ'ল মই এটা এ চি লৈছিলোঁ, এতিয়া লাগাব লাগে। এণ্টাইয়াৰ আৰ্টিচৰ তাৰ পৰা মানুহ পঠাই দিব। টাইম লাগে বাও দুই তিনদিনে লাগে আহোতে। কেতিয়াবা, কেতিয়াবা জল্দি আহে।
অঁ, মানে তুমি ফোন মাৰিছা, তাৰ পিছত সিহঁতে আহি গ'ল আৰু মানে ঘৰতে লগাই গ'লগে ন'। আৰু অঁ কি কয় কেইদিন, কেইদিন লাগিছে?
এতিয়া আমি বাৰু, এতিয়া ফোন কৰা নাই। আমাৰ এটা চিনাকি আছিল এ চি লগোৱা। আমাৰ এই দাদাৰ চিনাকি যে সিহঁতে সমচি এটা লৈ আহিছে। মানুহ লৈ আহিছে। এইটো এনে, এনে বেচিকেলি এনে বেচিক্‌ এই মানে এইটো ফোন কৰিব লাগে গোত্‌চত কিন্তু এতিয়া আমাৰ চিনাকি আছিল। তেনে আমাৰ ফোন কৰিব লগা অহা নাই।
মানে এতিয়া, এতিয়া ধৰা কিবা এটা ধৰা বেয়া হ'ল এ চিটো ঠিক আছে তেতিয়া তুমি কি কৰিবা? কেনেকে হ'ব এতিয়া তোমাৰ মানুহজন চিনাকী আছে বুলি তুমি যে ক'লা। এতিয়া মোৰ তাতো কোনো চিনাকি নাই। এতিয়া মই কি কৰিম?
নাই নাই টেনচল ল'ব লগা একো নাইটো। এইটো বেয়া হ'লেও তুমি কোম্পানীৰ লগত ৱাৰেণ্টি থাকে ন'। এতিয়া তুমি এইটো চিধাই এ চি ল'বা ফ্লিপ ৰ্কাটৰ পৰা। এতিয়া মানে, তুমি কনফেনচৰ অফিচিয়েল ৱেবচ্‌- কাৰণ নহ'য় এ চিটো কাষতে তাৰ স্কেনাৰ থাকে। তেওঁ স্কেনাৰটোত স্কেন কৰিব। স্কেন কৰিবলৈটো টত নম্বৰ থাকে। সেটো নম্বৰ তুমি ৱেৰ এন তি চাইটত ৰেজিষ্টাবা লগোৱা। সেইটো ৰেজিষ্টাৰ কৰিলে তুমি টেনশ্যন নাই আৰু পাঁচ দহ বছ থাকে ৱাৰেণ্ট। দি দিছিল লগত, কোম্পানিৰ লগত কথা। এতিয়া মো-টো মোতামুটি তোমাৰ পাঁচ বছৰৰ বেছি গেৰেণ্টি আছে।
ভালে চোন, এতিয়া তুমি যে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিলা বুলি ক'লা যে এক কেইদিনতে আহিলে। তাৰপিছতে তুমি মানুহজনক, তোমাৰ চিনাকি মানুহজনক মাত দিছা, আ তেওঁ এক এ মানে সেই তাৰ পিছৰ দিনাখনে লগাই গুচি গ'লগে ন? ' আৰু মানে কেনেকুৱা? মানে অ ভালনে কুৱা---ঐ যোনটো কোৱালিটি হ'য়, এচিটো য'ৰ পৰা অৰ্ডাৰ দিছা মানে চব বস্তু ঠিক আছে নে নাই, এনে চাইছানে?
অঁ, চব বস্তু ঠিকেই আছে। টেনশ্যন নাই আৰু এইটো। লগা লগ নাহে মানুহটো, এইটো টাইম লাগে। দুইদিনমান লাগে। হেঁ, আহোতেটো নাইনে নে কোনো? কৰিলোঁ আ এই দুদিন লাগিছে কাৰণ বেলেগটো কাম কৰি থাকে ন'সিহঁতে। লগ লাগাই থাকে। সেইকাৰণে এইটো দুইদিন পিছত আহিছে আৰু এচিটো ঠিকেই আছে। এ চি টো আহে আৰু বাহিৰত এইটো লগাইছে। ফেন টো এইটো আহে আৰু ষ্ট-ষ্টব্লেজাৰ এক্সট্ৰা কিনিব ব লাগে এইটো। এইটো নিদিয়ে, এইটো এক্সট্ৰা কিনিব লাগে।
আৰু অঁ ফেন-চেন এইবোৰ দি দিয়ে ন'এচিটোৰ লগতে। মানে থাকে ন'? এতিয়া ধৰা আৰু ফিলটো লাগে ধৰা, সেইটো কাৰ একেলগে থাকে। একে মানে এ সেইটোতে পৰি গৈছে আৰু যোনটো তুমি অ টকাত লৈছা।
অঁ টেন্‌চন নাইটো সেইটো চবতে মিলি যায়টো।
আৰু মানুহজনে কিমান লাখ টকা লৈছে লগোৱাওঁতে? মোক গোটেইখিনি কোৱাচোন ভালদৰে। মানে, মই কিনিম বুলি ভাৱি আছো। এতিয়া মানে বস্তুখিনি যদি মই জানো আগৰ প প পৰা আৰু কোনটো ধৰা কোম্পানী ভাল আছে। তুমি যেনে ক'লা গডৰেজ কোম্পানীটোৰ কথা ক'লা। আ ইষ্ট কোম্পানীটো ভাল আছে ন'? এতিয়া মই বেলেগ বেলেগ কোম্পানীৰ নামো শুনিছো। আ--বেলেগ বেলেগ কোম্পানী ভাল আছে বুলি মই অ জান শুনিছো, অঁ কিন্তু অঁ ভল্টেজ কোম্পানীটো কিমান ভাল? তুমি এনে ধৰা আ-যেতিয়া লম বুলি ভাৱিছা, তেতিয়া তুমি অলপমান ডিটেইলছ চাইছানে? কিন কালেক্ট কৰি চালে যে, এইটো কোম্পানী ভাল আছে, তাৰ পিছত তুমি ভাবিচা যে অ এইটো কোম্পানী ভাল আছে আৰু ফ্লিপকাৰ্টৰ পৰা লওক। এমেজানৰ পৰা তুমি ল ল'ব পাৰিলা হ'য়। কিন্তু তাটো ভা ভাৱিলে যে আ ফ্লিপকাৰ্টৰ পৰা লওক। মানে কি কি ভাৱিছা? মই মানে এইটো জানিব বিচাৰি আছো আৰু কিমান টকা খৰচ পৰিব গোটেই খিনি মিলাই সেই এটা এপকচিমেন্ত জোনটো হয় সেইটো একবাৰ কৈ দিয়াচোন? যাতে মই এটা আইডিয়া পাই যাওঁ আৰু। লোৱাৰ আগতে মই ভাবি চাম আৰু এইেটো বস্তুটো।
অ এতিয়া শুনা তুমি এতিয়া মানে এইটো এচি এতিয়া বহুত ধৰণৰ থাকে। থ্ৰ্ৰী ষ্টাৰ থাকে ফাইভ ষ্টাৰ থাকে টু ষ্টাৰ থাকে তুমি কোনটো লগব খুজিছা? এটো লগৰ মেতাৰ কৰে এতিয়া তুমি মই লছ এতিয়া। থ্ৰীষ্টাৰৰ থ্ৰীষ্টাৰতটো অলপ প কম। কিন্তু ভাল চলি যায় এটা সাফিচিয়েন্ত ৰুমৰ কাৰণে ভাল হয় এটা চিংগল ৰুমৰ কাৰণে বঢ়িয়া। এনটম নাই, এতিয়া ফাইপইষ্টাৰ টো অলপ দাম পৰিব। ফাইপইষ্টাৰ এতিয়া যদি মই লওঁ একে ছেম কোম্পানীৰ গডছ সেইটো মোটামুটি তোমাৰ পঞ্চাশ মান পৰিব পঞ্চাশ হাজাৰ মান পৰিব এতিয়া ত্ৰিশ হাজাৰ এ ত্ৰিশ হাজাৰ অলপ কম। পাৱাৰ অলপ কম লয় সেইটো অলপ পাৱাৰ বেছি। ইয়াতে যদি তুমি এচি টুৱেটি ফৰ দিয়া তাতে আৰু এি এচি যদি। তুমি টুৱেটি ফৰ দিয়া ইয়াতে ঠাণ্ডা কম হব তাতে ঠাণ্ডা বেছি হব সেনেকুৱা ধৰণৰ। অ তুমি কলা যে এমজন ফ্লিপকাৰ্ট অ এমজনত মানে মোৰ ইমান ভৰসা নাই মানে এমেজনত অলপ বস্তুবোৰ ভাল নাপাওঁ মই সেইকাৰণে ফ্লিপকাৰ্টে দিছোঁ চাই চেটি। আৰু মানে তুমি কলা যে কোম্পানীৰ কথা কোম্পানীৰ মানে এনে গডেজটো ভাল পাওঁ মই গডেজটো এনে মানে পুৰণা কোম্পানী ন। অকমান ভাল কোম্পানীৰ নামটো ভাল। সেইকাৰণে ভাল পাওঁ আৰু আৰু তোমাৰ ফল্টাচো হয় ফল্টাছ এটা কোম্পানী আছে সেইটোও বঢ়িয়া কোম্পানী। একদম বঢ়িয়া মানে এনেকুৱাই আৰু।
আচ্ছা আৰু অ তুমি যেনেক ক'লা তাৰপিছত অৰ্ডাৰ চৰ্ডাৰ দিলা ইমান টকা বল আ এতিয়া তুমি কিমান মা কম লৈছা মানে ইয়েমাইত আ আৰু এক্সটা কিমান পইচা খৰচ কৰি আৰু তুমি যে কল মানুহ এ আহিছে তোমাৰ ঘৰত তাৰ পিছত এচিটো এদিন পিছত আহিছে বুলি ক'লা। তাৰ পিছত মানুহজনে আহি আহ গোটেইখিনি ঠিক কৰিছে গোটেইখিনি তাৰপিছত ফিক্স কৰিছে ৱাল চোৱাল চাগে ভাঙিব লগা হৈছে ন আৰু তাতো মানে কেনেকুৱা মানে ভাঙিব লাগিছে নে ন। তোমাৰ
অ ৱালটোতো ভাঙিব লাগিব ন ৱালটো ফুটা কৰিব লাগিব। আগফালে এটা ফুটা পাছফালে এটা ফুটা ডাঙৰ অলপ ডাঙৰ হয় ৱালটো অলপ বেৰ চাদ হয় কিন্তু সিটো কৰিব লাগিব। উপায় নাই। সেইটো এতিয়া কৰিব লাগিব আৰু কি ক'লা তুমি মানাৰ প্ৰশ্ন সুধিলে কি কৰিব?
আৰু যে অ' মই ক'লো যে মানে ধৰা এদিন পিছত আহিলে তাৰ পিছত ই এম আই তুমি যি ক'লা কিমান মাহৰ লৈছা তাৰ পিছত অ' ধৰা মানুহ জনে যে আহিছ তেওঁ কিমান টকা লৈছে লগাওতে মইতো মানে জানিব বিচাৰি আছিলোঁ। কাৰণ মইয়ো লগাম ন এতিয়া কিবা এটা পইচাটো গম। পাই গ'লে আ ধৰা মই ভাবিম যে এনেকুৱা ইমান -সিমান টকা যাব ত সেইটো হিচাপে মোক মানে পইচাটো মানে অ' এনভেছ কৰিম আৰু এতিয়া তুমি যদি কোৱা আইডিয়া পাই যাম আৰু কেই টকা লয় বা কিমান পইছা খৰচ হ'ব পাৰে। তাৰ পিছত মই ঘৰৰ লগত কথা পাতি তাৰপিছত লম বুলি ভাবিছো।
অ' মানে এইটো এতিয়া মূৰটো এতিয়া দাদা চিনাকি কাৰণে এতিয়া মোৰ হয়তো কম ল'ব পাৰে কিন্তু ইমান নাজানো কিন্তু কোম্পানী মানুহে বেছি ল'ব পাৰে। কমো ল'ব পাৰে ঠিক নাই। এতিয়া আমাৰ এতিয়া গোটেই মিলি পেলাই মোটামুটি লগতে উম পোন্ধৰশও লৈছে পোন্ধৰশ মান লৈছে। পোন্ধৰশ দুই হোজাৰ মান লৈছে। তি সতৰৈটাটাই সিটো মিলি মোটামুটি দহ মাহ ইমেল লৈছে আৰুৱান টেন মান েন মান টেন মাহ মান ইয়েমান। উলটাইম এ নলে হেই আৰু
অ' ঠিকে ঠিকে কৰিছো। লাগে কিন্তু দেখা নাই যি গৰম পৰিছে এই এই দুদিন তাকে মই ভাবিছো মোৰ কুলাৰ আছে। কুলাৰৰ হাৱাও কাম নিদিয়া হৈছে মানে ইমান গৰম পৰিছে। পানী চানী আৰু ফ্ৰিজৰ পৰা পানী লৈ লৈ তাতেঢালিব লাগে তাতকেফালে এটা এ চি লোৱাই বেছি ভাল হ'ব। সেইকাৰণে ভাবিলো যে ল আৰু তোমাৰ মই গম পালো ন লগৰজনে মোক ক'লে যে তুমি ললা বুলি আহিছ তাৰ পিছত মই হঠাতে তোমাক মই ভাবিছো। সুধিলেও আহ কিমান অ' টকা বা কিমান লয় সেইটো হিচাপে মানে মই ভাবিছো। অ' ল'ম বুলি ভালে কৰিছে লাগে কিন্তু ন
উম লাগে লাগে তুমি য লোৱা যদি হেৰি কৰিবে ৰুমটো লগত য সৰু চাইজ হয় তাক ডাৰ চাই ইমান সৰু ত ল একম কমত পৰিবফিয়ে চাৰ তমিনটো লোৱাৰ পিছত যেতিয়া লোৱা। এইটো ৰেজিষ্টাৰল কোম্পানীত স্কে থাকে স্কেটো মাৰ ল'ব তাৰ নম্বৰটা থাকে। নম্বৰটো দিব তমাৰ এড্ৰেছটো দিবা নাম াহ তাৰিখ টেনন লাই তোমাৰ পাঁচ বছৰ টন্যন নাই পাঁচ ছয় বছৰ লিখা আছে ন বছৰৰ নাজানো এইটো কি কিন্তু পাঁচ বছৰটো ফিক্স
ভালে নো তাকে নাই ঠিকে আছে। তুমি মোক কৈ দিলা বস্তুবোৰ এতিয়া মই মানে বস্তুবোৰ গম পাই গলো ন এতিয়া মই মানে কিনাৰ আগতে গোটেই খিনি জানিলে ভাল আৰু এ তুমি কলানো এতিয়া ভালে হৈছে। এতিয়া মই আহ কিন কিনাৰ সময়তে মানে গোটেইখিনি জানিম আৰু কি কি কি কি কৰিব লাগে। তাৰপিছত অনলাইনে লওঁ আৰু ন অফলাইন লোৱাতকে ত যেনে ক'লা অনলাইনতলাৰ সুবিধাটো ভাল আছে। আৰু লগতে মানুহ চানুহ আহ এনেকে মানে লগাই বা চাৰ্ভিচ যোনটো ফোন আছে। ফোন মাৰিলেও সটো ল'ব গলে আৰু ই লাগে ন ইমান সময়তো নাই এতিয়া দোকানত যাব লাগিব। ল আৰু কিবা কিবি এ বস্তুও থাকে ন ঠিকে কৰিছে মই ভাবিছো এইটোয়ে এতিয়া। হেৰি কৰিব লাগিব বুলি ভাবিছো ঠিকে আছে ন?
ঠিক আছে এতিয়াৰ পিছে অ দিয়া